হেল্ল'
আহ কোৱা কি কৰি আছা
আছো এনে আজি চানডে নহয় একো কামচা নাই এনেই আছ আৰু ৰুমত তুমি
মইয়ো এনে বহি আছো মানে ৰুমত গৰম বেলেগ এটা ৰুমত আহিলো আৰু ঠাণ্ডা লাগে সেইকাৰণে
অ এ ৰাতিপুৱা ভাত খালা নেকি
ৰাতিপুৱা খালো এতিয়া খোৱা নাই মানে ৰাতিপুৱা যে পুৰি খালো এটা পুৰি খালো লগতে আৰু ভাত খালো সেইকাৰণে আৰু মানে ভোক চোখ লগা নাই এতিয়া খাৱ ইচ্ছান ইমান গৰমত খাব মন নাযায় ন
অ
তুমি খালা নে নাই
অ খালো মই ৰাতিপুৱা আমাৰো সেই পুৰিয়ে দিছিলোে আৰু সেনেকে খালো আৰু বাকী দিনত এই গা ধুৱাই নাই গা ধুই কেনে খাম আৰু
অ আছে অ আজিয়ে যাব ন
অ
উ কেইটামান বজাত যাব
সেই থ্ৰি থাৰটি মানত যাব আৰু কৰিছেো
অ'
উম
বেয়া লাগিব না ইমান দিন থাকিছে এতিয়া যাব আৰু
অ' ত সে
উম কিবা কিবি কৰিলা নে নাই মেমৰ কাৰণে
অ আমি ৰাতি ফেৰৱেল দিলো বাৰু িক আনিছিলো আৰু কি কয় ক্লাছ ৱাইজ এনেকে দিছে আৰু কিবা কিবি ফটো ফ্ৰেম
ঠিকেই আছে অ' অ'
বাকে চাবলতি গ
চাৰ প তজি মেগ বি ব আজি আমাৰ আকৌ ভালে আছে মানে উৎসাহৰ লগত মানে ফাষ্ট ফুড খিনি আৰু দিয়ে বাহিৰতৰ পৰা কিনি খাব নালাগে ইয়াতে পকী দিয়ে চাওমিন দিয়ে পাস্তা দিয়ে মেগি বি মাজে মধে বিসকিট দিে ঠিকেই আছে আৰু খোৱা দা কিনি। আজি আকৌ আজি আকৌ অ', আজি আকৌ ৰাতি মাংস আছে নহয় মোক আকৌ মাংস খিনি বনাবও দিছে আজি।
অ' আহাহ ভালেই দেখোন নাইকি
আহ খালে মোক কৈ আছ দাদাজনে কৈ আছে আজি বোলে। তই মাংস বনাবি তোৰ হাতৰ মাংস মলেই খাব মন গৈছে আজি। মই কৈছো অ' হ'ব দিয়ক মই যদি মানে সময়খিন পা মানে ক কিবা নহয় আৰু বনাই দিম। চবে আৰু হা কি কৈছা? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'